অ', শুনা পাইছা?
হেল্ল'
হেল্ল'
অহ, শুনা পাইছোঁ হয় শুনা পাইছোঁ অ', উম, তুমি কি কৰিছা?
মই অ', অলপ আগতে অফিচৰ পৰা আহিলোঁ। এতিয়া অলপ এনেই আছোঁ।
নে কিহঁত আহিলা অফিচৰ পৰা?
অভিযোগে লগৰ এটা লগৰ এজন আছিল, মোৰ লগতে কাম কৰে। তাৰ লগতে মই আহিলো এইফালে আৰু অম্বুবাচী মেলা চলি আছে ন সেইটোৰ কাৰণে বহুত ট্ৰাফিক জাম লাগি গৈছে। অ যান বাহনৰ মানে বহুত। প্ৰব্লেম হৈছে হয় এইবাৰ। সৰু শুনিলোঁ। আমি ভাবি আছিলোঁ তাত তাতে যাম ঘূৰিব ব ছয়টা বজাৰ পিছত। গলে মানুহ যাতে যাব নিদিয়ে যাতোত গন্ধ কৰি দিয়ে।
হয় এনেকে।
চিন্তা কৰি আছোঁ কেনেকে যাওঁ, কেনেকে মিলাও।
মোৰো যাব লাগিছিলে কিবা পালে মানে কবাচোন।
অ', মই ভাবি আছোঁ, কেনেকে যাব পাৰি যদি যাওঁ। হেৰি যাব পাৰি তেনেহ'লে কম দ বাকী কোৱা? কেনেকুৱা চলি আছে চব? মোৰ ঠিক ঠাক চলি আছে। ইমান এটা ভাল নহয় তথাপি ক'ব। নাই নাই ভাত এতিয়ালৈ খোৱা নাই। ভাত চাৰে দশটা মানত খাম।
অ', অ', চাৰে দশটা মানত, দেৰি অ', দেৰি হয় মানে ন' মান
অলপমান দেৰি হয় শুতে। উম, বাকী তুমি ভাত খালা?
নাই নাই আমাৰো দেৰি হয়, এঘাৰটা মানতো বাজেই চাগে।
এঘাৰটামান বাজি কি কি খালা? নেনে তুমে কি বনাবা?
ভাত চাত।
এতিয়ালৈকে ভাবাই নাই কি বনাবা?
অহ, ভাবা নাই।
কি আজি কি কৰিলে দিনটো?
দিনটো আজি মই হেৰিত গ'লো মুভি চাব গ'লো।
আচ্ছা আপনি আচ্ছা আপুনি চলচিত্ৰ খিকি
মই চোপা চুপি চালোঁ।
কেনেকুৱা লাগিলে?
হা? ভালে লাগিল, মোৰ বিৰাট ভাল লাগিল, তোমাৰ?
মই চো-মই চোৱাই নহ'ল, চবৰে মুখৰ পৰা শুনিছোঁ বহুত ধুনীয়া মুভি।
নাই নাই বৈ বিৰাট ভাল লাগিল চাই পিনে।
মই টাইম ওলাই কিনে যাব লাগিব চব।
ওলাবা ওলাবা টাইম ওলাবা আৰু যাবা আৰু অম্ববাচিটো গ'লে মানে কবা এবাৰ হা।
অ', অম্ব-অম্ব অ', অম্বুবাচীটো গ'লেটো মই নিশ্চয় জনাম।
অ', একেলগে যাম পাঁচ পালে মানে কবা।
অ', তেনেকুৱা মইটো ভাবি আছোঁ পাছপোৰ্ট পাওঁ নেকি তেনেকে। একেলগে যাম ভাল লাগিব। বাকী অ, অহা কিবা কি বিশেষ একো কিবা আছে? তুমি তোমাৰ তোমাৰ কথা হ'লোঁ কিবা। কিবা কিবা প্লেন আছে কালি অহা কালি
নাই নাই নাই একো প্লেন নাই মোৰ। হিনোগ্লবিন থাকিব
দিন দিনটো মানে কি কৰিবা তুমি ক পাব নে হম
চাৰবা আজিকালি অলপমান ৰাতি শুতে দেৰি গৈছে মোৰ, আজিটো শুলোৱে ৰাতি। ৰাতিপুৱা ফুৰিব গ'লো এনেকে। অ', ৰাতি পঢ়িছোঁ আজি। মানে অলপমান কাৰেণ্ট এফেয়াৰ্চ আৰু হিষ্ট্ৰী।
উ, ইতিহাস ইতিহাস এইবিলাক পঢ়ি আছে মানে। আতছা।
তাৰ পিছত উঠি পিনে নে ফুৰিব গলো অলপমান ফুৰি চুৰি আহি। ত শুলো শুই পিনে সেই ৰাতিপুৱা উঠিলো আৰু। আহ ৰাতিপুৱা নহয় দুপৰীয়া উঠিলো আৰু দুপৰা উঠি হা হা হা?
সেইটোয়ে গলো অ তাৰপিছত বাকী ঘৰত বাকী চবে কেনেকুৱা আছে।
ঘৰত ভালে আপ তোমাৰ?
মোৰ সবেই ভাল। উম ভালে চলি আছে আজি ৰাতি আজি ৰা তিও পঢ়িবা চাগে?
হা হা হা?
আজি ৰাতিওতো পঢ়া শুনা কৰিবা?
উম চাওঁ ভাগৰ লাগিছে মুভি চাব যাওঁতে মানে এইফালে চব ৰাস্তা চাস্তা বন্ধ কৰি দিলে ন অম্বাচ ণে খোজকাাঢ়িয়ে যোৱা গ'ল মানে
আচ্ছা বহুত দূৰ পৈছে সেইটো গম পাইছো আজি অলপ বহুত বহুত পৰিশ্ৰম হৈছেতো আজি চাগে উম ৰাতি পঢ়া শুনা নহ'ব।
নাই আজিকালি নপঢ়াকে খোলে অলপমান কিবা এ বেয়াও লাগি থাকে।
উম বেছি নহয় অলপ অলপমান চেষ্টা কৰিব পঢ়িব অলপমান পঢ়িলে হ'ল। বেছি লগাত কে বেছিন পঢ়িব নালাগে মোৰ
চাকৰি এটা লগা হৈছে আৰু এতিয়া
চাকৰি অ আচা আচা অ পঢ়া ভালকে পঢ়া চাকৰি পাবা
উম
মন্দি কিনে পঢ়া
বহি বহি খাবলে চাকৰি এটা লাগে
অ বহি বহিয়ে পাবা চাকৰি টো তোমাৰ যাতে বহি বহি মকৰিব লাগিবমি যদি তুমি টিকাৰ হয়
মই সেই কথা কোৱা নাই নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ কাৰণে
ধেমালি কৰিলো অলপ জীৱনত অলপ ধেমালি কৰিব লাগে
উম ধেমালি ধেমালি য়ে জৰুৰী আৰু জীৱনত
উম ধেমাৰি থাকিব লাগে
উ
বাকী তোমাৰ বন্ধু বান্ধৱীসকলৰ খবৰ কেনেকুৱা
ভালে ভালে আপুনি কাৰ কথা সুধিব বিচাৰিছে বা
মোৰ তেনেকুৱা কাৰো মনত নাই এনেই সুধিলো চবৰে লগত কেনেকুৱা আজিকালি কথা পাতো
কোনে কি ক'লে?
সি
সি কি কৰে?
উম সেই
ন আচ্ছা আপুনি তুমি কাৰ কথা কৈ
হ'ব দিয়া পিছত সেইটো কথা আমি আলোচনা কৰিম ন'।
আচ্ছা আচ্ছা
হয়
এইটো আমি পিছত পিছত আলোচনা কৰিম তুমি কি বিষয় শুনিব বিচাৰিছ মই ঠিক ভালকে ধৰিব পৰাৰা নাই
মানে পাত তুমি ধৰিব নোৱাৰিব পাৰা।
আচ্ছা তো অ', বাকী কোৱা তোমাৰ বন্ধু বান্ধৱীসকলৰ খবৰ কেনেকুৱা?
মোৰ ভালে মোৰ এজন দাদা আহিছে ঘৰত। দাদাজন বহি আছে এতিয়া ফোন টিপি টিপি আজিকালি কি হৈছে জানে নাই একদম ইমান ফোন টিপা কৰি মানুহে চুপা চুপি মুভি খনতো সেয়ে কয় মানে। জুবিনৰ ভইচেদি অ', ফোনতে ব্যস্ত আড্ডা নোহোৱা হৈ গৈছে, কিন্তু আমাৰতো ফোন আড্ডা দুইটাই একেলগে চলে।
ধুনীয়া ধুনীয়া এনেকে বস্তুবিলাক মিলাই কিনে চলিব লাগে জীৱনত।
উম হয় দিয়া।
মোবাইলো চলাব লাগে, খেলা ধূলা কৰিব লাগে, পঢ়া শুনা কৰিব লাগে আকৌ তুমিতো ৰন্ধা বঢ়া কৰা চাগে ভালকে
নাই নাই কৰো কৰো কৰো, কৰো ৰাতিপুৱা চাৰিটা বজাতে উঠি মাহঁতৰ কাৰণে টিফিন চিফিন বনাব লগীয়া হয় ন'। চাৰিটাতে উঠো কেতিয়াবা, তিনটাতে উঠিবলগীয়া হয় বেছি কাম থাকিলে।
আচ্ছা মানে, মাজে মানে কোন কোনোবাদ দিনা চাৰিটাৰ লকে পঢ়া শুনা কৰা শুই যোৱা আৰু কোনোবা দিনা
নাই নাই নাই কোনোবা দিনা চাৰিটা বজালৈকে পঢ়ো আৰু শুই যাওঁ শুই উঠি এঘন্টামান শুই উঠি মাহঁতৰ কাৰণে টিফিন ভাত বনাই ৰুটি বনাই এনেকে দিবলগীয়া হয় আৰু।
চ না ধুনীয়াছোন তুমি ঘৰৰ কাৰণে বহুত ভাল কাম কৰাচোন
আৰু এতিয়া কষ্টই আৰু মেইন বুলি ধৰিব পাৰি আৰু যিমান কষ্ট কৰিবা সিমানে ফল পাবা।
সেইটোতো হয়, জীৱন জীৱনততো কষ্ট কৰিবই লাগিব।
জীৱনত কিবা পাব লাগিব কিবা হেৰাব লাগিব সেনেকুৱা।
কিন্ত কি হয় পাবৰ কাৰণে কিবা হেৰাব লাগিব।
উম তাকে কিবা পাবৰ কাৰণে কিবা এটা হেৰুৱাব লাগিবই আৰু।
উম এইটো ডাইলেক্টো চিনেমা এখনত শুনিছোঁ। তেনেকুৱা কিবা কিবা পাব লাগিলে কিবা হেৰাব লাগে অটো
যিমান কষ্ট কৰিবা সিমান মিঠা মিঠা ফল পাবা। আমটোও তোমাৰ টেঙা নহয় মিঠা ওলাব।
মিঠা ওলাব ঠিক কথা কৈছা তুমি মানে ব
কেতিয়াবা কেতিয়াবা চোকা টেঙাটোও মিঠা ওলাই যায়। খালি কষ্টৰ ওপৰত কথা।
তুমি যেতিয়া ম তোমাৰ যেতিয়া মন ভাল থাকিব তেতিয়া তুমি যদি তুমি তোমাৰ যেতিয়া মন ভাল
তোমাৰ যেতিয়া মন ভাল থাকিব তুম তেতিয়া তুমি অলপ বেয়া বস্তুটো যদি খোৱা এইটো তোমাৰ কাৰণে ভাল লাগিব হ
অ
হয়নে ঠিক ঠিক কৈছে ন মই
মই মই ঠিক বুজিব পৰা নাই।
তুমি তোমাৰ যেতিয়া মন ভাল থাকিব তুমি যেতিয়া বৰ আনন্দ আনন্দ থাকিবা তেতিয়া তুমি যদি কিবা বেয়া বস্তু খোৱা টেঙা বা তিতা বস্তু যদি খোৱা এইটো তোমাৰ কাৰণে
সেইটোও তেতিয়া মিঠা লাগিব, কিন্তু আপুনি যদি এনে এনে এনে খাই দিয়ে দুখত থাকে সেইটোও তোমাৰ আপোনাৰ মিঠা মিঠা নালাগি তেতিয়া কি হ'ব টেঙা টেঙা
টেঙা টেঙা দিই যে লাগিব বাকী
জীৱন যে জীৱন জীৱন জীৱনটো এনেকুৱা মানুহৰ।
সেইটোয়ে মানুহৰ জীৱনটো এনেকুৱা কেতিয়াবা কেতিয়াবা সুখ
মিঠাই হয়--হয়
বাকী পিছে
কে
আৰু
আৰু আছো দিয়া, তোমাৰ কোৱা ঘৰত কি খবৰ চবৰে?
ঘৰত চবৰে ঠিক ঠাক চলি আছে ভালে ভালে চলি আছে।
ভালে ন?
উ বাকী বতৰ কেনেকুৱা আজিকালি ইয়াতে?
বিৰাট গৰম পৰিছে তাতে আক আজি খোজকাাঢ়ি গাঢ়ি গলো ন।
গৰম এতিয়া ভালকে পৰাই নাই। গৰম পৰা না আহ বাকী আছে এতিয়ালৈ এতিয়া বাকী, কি আছে গৰম।
উম, দিয়া নহলে গৰম দিনতে ফুৰা তোয়ে ভাল। ঠাণ্ডা দিনতো ফোৰাটো ভাল। অ' ঠাণ্ডা দিনত ৰাজস্থান ফুৰিব গলে হ'ল তুমি।
ঠাণ্ডা দিনত ৰাজস্থান আৰু গৰম দিনত
অ' দিয়া নহ'লে।
ঠিক আছে, ঠিক আছে আজিলৈ ঠিক আছে। ধন্যবাদ।